অ এই যিকোনো বিষয়ত আলোচনা কৰিলেই হ'ল মানে গম পাইছ ন।
কৈ থাক।
এতিয়া কৈ থাক নহ, কৈ থাক নহয় কথা বতৰা পাতিব লাগে বুইছা নাই? এইটো কথা।
অঁ।
কি কৰিছ ভাত পানী খালি নে নাই?
খালো।
কিহেৰে? হা কিহেৰে খালি? দালি দালি আৰু ভাত।
হয়।
দালি আছিলে? হুম? কি দালি আছিলে?
মচুৰ দালি।
কাইলে এক্সামটো কেতিয়া পৰা আছে?
দছটা পা আছে।
দছটা পা আছে নেকি? দছটা পৰা কেইটালে হব?
চাৰে এঘাৰটা চাৰে এঘাৰটা।
চাৰে বাৰটা দছটাৰ পৰা চাৰে বাৰটা মানে বাৰ ঘণ্টা তিনি ঘণ্টা ত্ৰিশ মিনিট হব। হেল্ল' মানে কি তিনি ঘন্টা ত্ৰিশ মিনিট হব নি পৰীক্ষা?
এঘণ্টা দেৰ ঘণ্টা।
এক ঘণ্টা ত্ৰিশ মিনিট?
অঁ।
অ। নিগেট হেৰি হে ৰাইট চিন মৰা হে।
অঁ।
ঠিকে আছে তেতিয়াহলে। কেনেকুৱা হৈছে পঢ়া শুনা? চিলেবাচটো আছে নে নাই তোৰ উচ, চিলেবাচটো চাইছিলি নে?
চাইছোঁ।
এইটো বি এডৰটো নে দি এইটো বি এডৰটো নহয় ডিব্ৰুগড় কি ডিব্ৰুগড়তো নহয় এইটো বি এডৰটো হয় নে নাই?
অঁ বি এডৰ।
উম। এনে কলেজত স্পেচিয়েল কে এপ্লাই কৰিব লাগেনে নে ডাইৰেক তই হেৰি কৰিলেই হ'ল, উমঁ।
কি?
মানে কলেজত মানে এইখন কলেজত পঢ়িবলৈ ইয়াত এপ্লাই কৰিব লাগিব নে- এক্জামটো দিয়াৰ পিছতহে মানে এপ্লাইটো কৰিব লাগিব?
এক্জাম দিয়াৰ পিছত এপ্লাই।
অ', ঠিকে আছে।
ডিব্ৰু-ডিব্ৰুগড়ৰ ইউনিভাৰ্চিটি আণ্ডাৰতে।
গুৱাহাটী ইউনিভাৰ্চিটিটো নাই দিয়া?
নাই দিয়া।
ইউনিভাৰ্চিটি নহয়, বিশ মহা বিশ্ববিদ্যালয়।
হয়।
উমঁ, এক্জাম নহয়, পৰীক্ষা বুজিছ নে।
আমি যদি আমাৰ অসমীয়া ভাষাটো ভালকে ব্যৱহাৰ নকৰো বেলেগে কি কৰিব আও। হয় নে নহয়?
হয়-হয়।
কোনে কৈছিলে, কলাগুৰু বিষ্ণুপ্ৰসাদ নে ন' কোনবাই কয়ছিলে বোলে সেই- তুমি যদি ইংৰাজী ভাষাটো নাজানা এতিয়া ইংৰাজী ভাষাৰ একো ক্ষতি নহয়। কিন্তু তুমি যদি অসমীয়া ভাষা নাজানা যেতিয়া অসমীয়া ভাষা- বহুত ক্ষতি হ'ব।
হয়-হয। কেইটাত উঠিলি?
এ' হ'ল অলপ দেৰি, সোনকালে উঠিলো ধৰা নটা মান নটা- দহটাৰ মাজতে আৰু। এই কি বুলি কয় মাহঁত সত্ৰলৈ গৈছিলে সেইকাৰণে- ভালে নাজানো দেউতাই ভজন লব বুলি কৈছে।
মানে
নাজানো কি হয় ভজন তো, সেইটো শৰ্ণ লেখিয়াই কিবা বস্তু এটা। দিয়ে আৰু তেনেকে মানে নীতি-নিয়ম কিছুমান- শিকাই দিয়ে বোলে সত্ৰাধিকাৰে। বাকী মই ইমান বিশেষ- কে নেজানো বাৰু এইবিলাক দেই, অহাই নাই এতিয়াও। দচ, অ' অহাই নাই, ন-নটা বজাতে ওলাই নটা বিছ মানত ওলাই গ'ল। এতিয়াতো কেইটা বাজিলে এতিয়া, এতিয়া বাৰটা দ'হ হ'ল এতিয়ালৈকে অহাই নাই
মাঁও গৈছে নেকি?
মাঁও গৈছে অঁ',।
দুইজনকে দিব?
মাইকী মানুহক নিদিয়ে নেকি গম নাপাওঁ, মতা মানুহকে দিয়ে নেকি আকৌ।
অঁ', হয় চাগে।
তই ঘৰত সুধিবি ঘৰত গম পাব। বুজিছ।
বুজিছো। এনেই শুনিছো বাৰু শুনাটো।
অঁহ। পৰীক্ষা কেন্দ্ৰ ক'ত পৰিছে তো ভাগ?
দেৱীচৰণ বৰুৱা।
হয়
অ অ
ভালেই হ'ল আৰু অভিজ্ঞান অভিজ্ঞানো কৰিছে বোলে মোক দিগদায়াই কৈছে
অ কি দিছে কি দিছে বি এড কৰিবহি
নাজানো হিও বিয়েট দিছে বুলে মই সুধিলোঁ কোন অভিজ্ঞান দিকবাইকোছে আমাৰ লগতে যে পঢ়িছিলে মেট্ৰিক
ঠিকে আছে তই দীপাল লগত কথা পাতা নে এতিয়াও
নাপাতো সেনা তাই মেছেজ কৰিছিলে কিবা
অ সেইদিনা সিদিনা উৎসৱ দেখিছিলো নহয় মই
কত
এ বালিচাপৰিতে দেখিছিলো কিবা বস্তু এটা কিনিব গৈছিলো বালিচাপৰি হা তাৰ মাজুলীতে আছে অ গাজুলীতে আছে অ তাই ঢকুৱাখানা কলেজত পঢ়ে নেকি
অ
ঢুকুৱাখানা নে অ এখন কি আছিলে নামটো গোগামুখ তেনেকুৱা কবাত আও
মাজে ত মাজে নেকি
নাজানো দেই ধেমালি চাইডে ধেমালী দোকখানা চাই হেৰি কি বুলি কয় তোৰ এই ডিব্ৰুগড়ৰ পৰীক্ষাতটো কেনেকুৱা হ'ল
বেয়া।
কিমন পাবি?
নাজানো মই
তই চাইছিলি নাই চাব পাৰি নহয় তেনেকে চাগে? কাট অফটো মানে কি কিবা বুলি কয় হিচাপ কৰিব পাৰি ন নিজে কৰা নাই?
এ নাই কৰা বাট দে না মই নাপাও মই গম পাও মানে বেয়া হৈছে।
কিমান বেয়া হৈছে তোৰ একোৱে নোৱাৰিলি মানে তই।
পাৰিলো পৰাত খালি নিগেটিভত যাব গম পাইছো।
নিগেটিভত যাব তই গোটেই কাল কৰি দিলি মানে।
হয়।
গোটেইগাল কৰিলে ইমান লোকচান নাই নিগেটি ইমানাথাকেতো নিগেটিভত পইনটুৱেনটি ফাইভে চাগে। পঁচিশে থাকে প দশমিক পঁচিছে হ?
এ এটা ভুললেতো যাব ন মানে।
চাৰিটা ভুল যদি তোৰ ভাগৰ চাৰিটা ভুল হয়। তেতিয়া সে এক নম্বৰ যাই হয় নাই এটা কুৱেশচন খুব কাটি দিয়ে মানে মানে এটা শুদ্ধ উ্তৰ হয় চাৰিটা যদি তই ভুল কৰ তেতিয়াহে তো এটাৰ শুদ্ধ উতৰ কাটে সেইকাৰণে গোটেইগাল কৰাই ভাল, ইমান লোকচান নাই গোটেইগাল কৰিলে। বেছি কাট নাখায় খুব বেছি তই যদি ধৰিল তো দছটাও ভুল কৰ। দহটা ভুল কৰিলেও দুই নম্বৰেও কাত নাখা দুই নম্বৰে দুই হাফ কাত খাব গম পাইছ নাই? দুই আধা হেল্ল' ততি ইমান লোকে গোটেই গাল নাখে এনেই শুদ্ধ কিমান কৰিছ তোৰ মতে এশ নম্বৰ আছিলে হয় ন?
হয়।
সেইটো পৰীক্ষা কেতিয়া হ'ল?
টুৱেন্টি নাইনত।
টুৱেণ্টি নাইন, ঠিকে আছে। ক'ত হৈছিলে?
পি কে বি।
চি কে বি, অ', অহ'।
তাইহে আছিল।
কি বাহিৰৰ ষ্টুডেণ্টৰ কাৰণে অকল দহটা চিত।
অহ'।
হা?
হয়। আমাৰ এডুকেচন ডিপাৰ্টমেন্টত।
বাকী, বাকী খিনি, বাকী খিনি?
নাজানো মই সেইটোকে কৈ আছে, হেৰি পি কে বি টিচাৰ বোৰেও কৈ আছো ন? কাকো একো নিশিকাবা। কোনো কাৰোবাক এটা কুৱেশন শিকাই দিয়া মানে, চিটটো দি দিয়া।
তাকে দহটা চিটটো বহুত, বহুত কম দেখোন।
দহটা পোন্ধৰতা মানে আগৰ তাত পঢ়ি থকা ল'ৰা-ছোৱালীবোৰো থাকিব নে?
অ' এইকাৰণে চিত কম।
সেইকাৰণে একেবাৰে কম, মই সেইকাৰণে নাপাওঁ মই গম পাওঁ মই আমাৰ লগৰৰ দুজনী মানে পাব চাগে।
কোন কোন?
ত্ৰনয়াই পাব যেন লাগিছে।
আৰু?
মই নাজানো, পাই হেৰিশ্ণাই পাব পাৰে।
পাই যাবি, পাই যাবি মাথা নামাৰিবি।
নামাৰো, উহুহো তাকে।
পাই যাবি, পাই যাবি ইমান চিন্তা কৰিব নালাগে।
উম, চিন্তা, মই চিন্তা নাই কৰা।
নাই কৰা গম পাইছোঁ বাৰু, ইমানো ইমানো টান নহয় আৰু।
হ'ব আৰু, হ'ব আৰু।
ত-তই এপ্লাইটো কৰি থ', ধুনীয়াকে ৱেটিং লিষ্টলৈকে ভালকে ৰৈ থাক, আহিবই চিত মই লিখি দিছোঁ তোক। আহিবই।
নাহিলে মই ডি চি বিতে কৰিম, ফৰ্থ ইয়েৰটো।
হা?
মই ডি চি বিটে কৰিম ফৰ্থ, ফৰ্থ ইয়াৰ্টো ডি চি বিতে
আৰুনো ক-ক'ত কৰিবি নাপালে তাতে কৰিব লাগিব, উহুহু হেল্ল'!
অ', হয়।
ডিচ আৰু যদি ক'তো নাপাওঁ, তই ডি চি বিতে কৰিব লাগিব।
না মই নপঢ়ো বুলি ভাবিছিল।
কেলে পঢ়, পঢ়। পঢ়া এৰি নিদিবি, বুজিছ। হা? বি এ টু একজামটো অকণমান কষ্ট কৰি দিয়ে ভালকে। পুৰা ফকাচ হৈ পেলে, গুৰুত্ব সহকাৰে দে পৰীক্ষাটো। বুজিছ' নাই? কিমান ষ্টুডেন্ট আছিলে বহুত ষ্টুডেন্ট ন'?
বহুত।
বেয়া ক্ৰেচ দে আমাৰ আমাৰ সে যেনিবা এবাৰ নাপাতিলে।
সেইটোৱে উম।
ক্ৰেজ এটা হৈছে বাৰু গম পাইছোঁ মই। এ, এনেও কিছুমানে এনেই এপ্লাই কৰিছে চাবি বহুতে। উম, বহুতে নিদিয়ে একজাম বহুতে মানে পিছত এপ্লাই নকৰে চাবিচোন। গম পাওঁ নহয় পটককে এনেকুৱা একজামটো দিয়া পিছত এই ঘৰৰ পৰাও কিছুমানক ক'ব এইবাৰ ইয়াতে কৰ আৰু। তেনেকে বহুতক কিবা কিবি কয় ন'। কিছুমানে ভাবে নাযাওঁ আৰু।
তথাপিতো দচটা পোন্ধৰটা চিতটো অলপ তিনিবে।
এই দচটা পোন্ধৰটা নহয় বেছি হ'ব।
সিমানে বুলি কৈছে।
কৈছেহে কোৱাটোৰ ওপৰত কথা নহয়, নহয় চাব লাগিব ভালকে। তেতিয়াহে গম পোৱা যাব। বুজিছ'। এনেই কোনোবাই কলেই নহয় নহয় কথাটো। ঠিক আছে দিয়া, তোমাৰ লগত মোৰ কথা পাতি ভাল লাগিলে। এ, কাৰ্যত দচ মিনিট সম্পূৰ্ণ হৈছে। সেইকাৰণে মই ফোনটো কাতিছো দেই।
হ'ব হ'ব।